হেল্ল'।
কি কৰি আছা অ শুনি পাইছো। কি কৰিছা?
মই আছো ৰ'বা। এ আহ গা গা ধুই আহিলো এইমাত্ৰ।
বা ইমান জল্দি গা ধুৱা নেকি তুমি মই যে জল্দি উঠিবই নোৱাৰো। কি এনেই আৰু গা ধোৱাটো দূৰৰে কথা ইমান নোৱাৰোৱে মই মানে জল্দি জল্দি জানা।
এই মোৰ মানে অভ্যাস আৰু কি কৰিবা আৰু সোনকালে গা ধো আৰু
অভ্যাস হৈ গৈছে নেকি?
অ অ অভ্যাস হৈ গা ধুই পেলাই কাপোৰ চাপোৰ ধোৱা হ'লেই মোৰ প্ৰায়
কি কথা কোৱা অহ
অ কাপোৰ কানি ধুলো ধুই পেলাই আৰু এতিয়া লৰা শুই আছে তাক উঠাই পেলাই খুৱাম আৰু এনেকা আৰু
হয় তুমি ইমান সোনকালে উঠা অভ্যাস আছে ন তোমাৰ
আছে আছে সোনকালে উঠো মই
তুমি মানে দেৰিকে উঠিবই নোৱাৰে ন।
চা ডেৰিকে হৈছিলে মোৰ মানে ৰাত মানে গাটো ভাল নালাগে দিনটো গাটো বেয়া লাগি থাকে যোনদিনা দেৰিকে উঠো,
হয় বাৰু।
এনে ৰাতিপুৱা শুনিছো চাৰিটা বজাতে সাৰ
তুমি মোৰ মাতটো শুনিছা?
শুনিছো শুনিছো শুনিছো শুনিছো।
চাৰিটাতে হাৰ পোৱা।
মই চাৰিটাতে হাৰ পাও তাৰপিচত অলপ ফুৰিব যাও তাৰ পৰা আহি পেলাই অলপ চতাল ঘৰ হাৰি পেলাই একদম কাপোৰ কানি, ধুই বন্তি‌ জ্ব বন্তি লগাই মানে এনেকে পিছত আৰু চাহ পানী খাওঁ আৰু
অ ঠিকে আছে আৰু মানে তোমাৰ
নেমু পানী খাওঁ ৰাতিপুৱা মানে
ৰাতিপুৱা তুমি নেমু পানী খোৱা নেক
অহ নেমু পানী খাওঁ মানে সেইটো আৰু চাহ নাখাওঁতে পানী এগিলাচ খাই লওঁ নেমুৰ পানী নেমু নিমখ নিদিয়া একো নিদিওঁ আৰু চেনি নিমখ একো নিদিওঁ অকল নেমু দি পেলাই এনেকে খাওঁ এগিলাচ খাওঁ খাই পেলাই আৰু এইঘন টা মান পিছত মানে চাহৰ পিছত তুমি কি কৰি আছা এই বৰ্তমান।
মইয়ো তোমাৰ কিতাপ ওলাইছো আৰু মইয়ো তোমাৰ নট থৈ আহিলো ধুনীয়াকে ৰাতি পুৱা ৰাতিপুৱা উঠি পেলাই আজিও মইও ছটা চাৰে, চাৰে ছটাত উঠিলো দিয়া। চাৰে ছটাত উঠিলি? এতিয়া তোমাৰ এঘন্টা মানে হ'ল দিয়াচোন মোক চোক ধুই আহিলোঁ আহি', আহি পেলাই এতিয়া বহি আছোঁ আৰু কিতাপ ওলাইছোঁ পঢ়িম এতিয়া অলপ দেৰিকে', তাৰপিছত গৰম পানী খাম ফাইভ মিনিট চাহ খাম চাহ খাই', হে', কৰি থাকিলা আৰু গোটে দিনটো', অলপ দেৰিকে মানে ট্ৰেনখন আহিব ট্ৰেনখনটো সলাব লাগিব', কি ধুনীয়া', এই তুমি নাই যোৱা',
উম', - উম',
এই দিনৰ দিনটো কামবোৰ‌‌ কৰি থাকোঁ আৰু কি কৰিবা হয়নে',
অ', - অ', পালে গে', আৰু মানে হুম', আজি বতৰটো বেয়া নহয় নহ', ৰ'দ নাই মানে ইমান এটা, ইমান এটা ৰ'দ নাই মানে গৰম নাই', যোৱাকালিও নাচোৱা আৰু যোৱা কালিও ইমানো তাত নাছিলোঁ',
অহ', নাছিলে', কিন্তু তোমাৰ কি জানা নে গৰম নাথাকিলেও ৰাতিলৈ মানে বহুত অশান্তি', অশান্তি পাইছোঁ আৰু গৰমত মানে চুলি কিডাল লয় মানে কিন্তু কিবা', কাম চাম কৰি উঠি গৰম লাগে নহ অলপমান ধৰা', মানে অলপ ধৰা', সেইটোয়ে, তাৰ পাছত ঠিক লাগি যায় অলপমান তোমাৰ', উম', -উম', অলপ টাইম দচ মিনিট পাঁচ মিনিট বহাত', বহাৰ পিছত ফেনৰ তলত ঠিক লাগি যায়, কিন্তু পুতুককে আৰু বস্তুতটো ঠিক নালাগে', এই আৰু তোমাৰ মানে অলপ অসুবিধাৰ সৃষ্টি হয় আৰু গৰমত অশান্তি পাওঁ আৰু অলপ', চলাওঁ আৰু অলপ সময় মুহূৰ্তৰ পিছতে ফেন লাগি যায়',
অ', অলপ ফেনৰ', - ফেনৰ', বতাহত থাকিলে ভাল হৈ যায় আৰু পিছত',
তাৰপিছত তোমাৰ কি আছিলে? অ', বাকী কি কৰিবা আজি, কি ভাবিছা, দিনৰ দিনটো কি কৰিম বুলি?
আজি এই মানে', ভাবিছোঁ মানে কি? ক'ত যোৱা কথা ভাবি আছোঁ কিন্তু অহাকালি মানে', মানে ফুৰিব যাম জেগাত', বৰপেটা যাম, বৰপেটা নহয়', - নহয়', উম', মানে মৰিগাঁও, নগাঁওত যে আছে বৰদোৱা, বৰপেটা নহয় দেই',
অহ‌', ‌‌ বৰদোৱা যাবা নেকি, মইও যাওঁ নেকি তোমালোকৰ লগত',
অহ', পাৰাতো',
যাম নেকি, বেয়া পাবা নেকি গ'লে?
এহ', কিয় বেয়া পাম সেই, ভালে পাম, ভালে লাগিব লগৰ এজনী যাব', অ', ভালে লাগিব, যাও যোৱা যদি', যদি কবা মই অলপমান যোগাযোগটো কৰি দিম',
এনেকে গৈ ভাল লাগে আৰু ন সকলো মানুহৰ লগত', গৈ আৰু এইবোৰ তোমাৰ অকলে', অকলে যোৱা বস্তু নহয় ন অকলে যাব নোৱাৰি',
আৰু নোৱাৰে উম', বহুত দূৰো হয়',
অ', বহুত দূৰ হয় এইটো তোমাৰ আৰু এই', চিনি নোপোৱা জেগা হয় নো', ত অলপ বেছি মানুহৰ লগত গ'লে ভাল লাগে আৰু ধৰা', মানে অলপ', কি আৰু অলপমান তোমাৰ সৰু যাত্ৰা কৰাৰ দৰে হয় দিয়াচোন ধুন
উম, ভাল - ভাল আৰু মানুহৰ লগত কথা বতৰা পাতি সেনেকে হয়নে।
হয় - হয় সেই টোৱে অ', অ', ঠিক কৈছ তুমি।
ভাল লাগে গৈ পেলাই। যাব পাৰিবা যোৱা যদি মই মানে য'ত ফৰ্ম দি আছোঁ বাৰু',
হুম', -হুম', ক'বা ক'বাই',
মই কম দিয়া তোমাক হা, এতিয়া যদি, আজি', আজি অলপমান চ'ল', বজাৰ পাতি কৰিব আছে বাৰু কালি যাম যে সেইটো কাৰণে অলপমান বজাৰ পাতি কৰিব লাগিব',
ধৰা লৰাটোকো নিয়া যাব নাই আৰু মানে সেয়াই আৰু অলপ যোৱা পাতি কৰিব লাগিব।
অ, তুমি কিন্তু তুমি যিহেতু অলপমান দূৰ - দূৰ - দূৰত জাগাত যাবা ন কালি ত তুমি বেছি মানে আহ বেছি - বেছি হেৰি কৰি নাযাবা ধৰা বেছি যি তি কবস্তু খাই নাযাবা আৰু সৰু ছোৱালী ন। বমি চমি হৈ যাব পাৰে দিয়াচোন সেইকাৰণে মানে তোমাৰ ধু অ, ধুনীয়াকে ধৰা অলপ মানে যিটো মানে তোমাৰ স্বাস্থ্যৰ কাৰণে বেয়া নহয় তাৰ বেয়াও নালাগে খাই। আৰু পেটটো ভৰে আৰু একো অসুখ নকৰে সেনেকুৱা খাদ্য লৈ যাবা শুনিছা।
উম - উম সেইতো। লৈ যাম মানে কি আৰু কত খাব ৰাতিপুৱা যা - যা কা যোৱা যাব নে। খাব ইচ্ছাই নকৰে হি।
অ, তোমালোকেতো ভাত-ভাত চাত কিবা খাই যাবা নে নোযোৱা?
ভাত কিবা কৰো ছাও ৰবা ভাত নাখাম কিজানি ভাত খালে মন্দিত যাম নে।
ৰুটি খাব পাৰো আৰু।
অ, ৰুটি - ৰুটি ভাজি খাই যাম কিজান ৰাতিপুৱা সোনকালে উঠি পেলাই বনাম আৰু ৰুটি চবজিটো বনাই দিম।
ৰুটি খাই যাবা মই ভাবিছো তোমাৰ অ, অলপমান ৰুটি বুটৰ দালি বা ভাজি এখন এনেকে বনাই - বনাই থম আৰু ৰাতিকে। ৰাতিপুৱা মানে এনেকে খাই যাব পাৰিম আৰু সুবিধা হব ৰাতিপুৱা লগত বনাই থাক কিবা তুমি ন
অ, ৰাতিতে আটা মাৰি থৈ দিব লাগিব হয়নে আটাটো তেতিয়া ৰাতিপুৱা উম, গাটো ধুইয়ে তুমি বনাব পাৰিবা সোনকালে খাবও পাৰিবা হয়নে।
অ', অ', সেইটোয়ে পাৰিম - পাৰিম সেইটোয়ে কিবা যমান যে এনেকুৱা কৰিব পাৰিম। অ, টিফিনত নিব পাৰি কিন্তু পাৰি কিন্তু আৰু মানুহৰ মাজত খাব অলপ ভালো নালাগে ন।
অ, সেইটো হয় উম, অ, মন নাযাব।
মানে চবকে চবেই মিলি একে বস্তু খালে ভাল লাগে আৰু দিয়াচোন চ যিহেতু চবে একেলগে যাম। হয়নে আৰু য দি অ, বাৰু এতিয়াতো অকল ঘৰৰ মানুহ নহয় বেলেগ মানুহছতো যাব হয় নে নহয়।
যাব-যাব।
তোমাৰ - তোমাৰ সেইম তে আৰু অলপমান অ, ধৰাচোন বুজি পাইছা চাগে কি ক'ব খুজিছো মই তোমাক।
অ', অ', পাইছো - পাইছো সেইয়েতো হ'ব বাৰু একো নাই।
উমহ তাৰমানে কি আৰু এ দূৰলৈ যোৱা কথা অলপ ধৰা নোখোৱাকৈ গলেও ভোক লাগিব। হয়নে।
উম - উম।
বহি- বহি আমনি লাগি যাব তে।
সেইটোতো হয় বাৰু আমনি লাগি যাব নলগা নহয় বস্তুটো তোমাৰ। আমনিয়ে লাগিব দিয়া।
বাৰু মানে চিপ টিপছ এইবিলাক নিব নোৱাৰিম কিজানি ন এইবিলাক খালে বমি হ'ব পাৰে।
অ, চিপছ বাৰু চিপছ নিব পাৰা। বা তাতে কিনিব পাৰিবা নহয় আহোতে। দোকান বৰ্তনতো থাকিবই দিয়াচোন ওচৰত এ একেবাৰে চব কিনিব নালাগে অলপমান দুটা, তিনটা বস্তু যি তুমি ইয়াৰ পৰা খাব খোজা সেইটো নিব পাৰা আৰু।
অ, টেঙা চকলেট নিব পাৰি ন? টেঙা চকলেটটো
অ, দিব পাৰা বা তোমাৰ ধৰা কেক নিব পাৰা বা সিটো খালে তোমাৰ ঔনিষ্টন অনিষ্ট নহয় আৰু তোমাৰ পেট ভৰি থাকে সেইটো বস্তু নিলে মই মানে ভাল বুলি ভাবো আৰু বাকী মই কি ভাবিছোঁ জানানে মই তোমাৰ অ, চেপটো বাৰু তাতে কিনি লম চেপ বস্তু কিনিব পাৰি দিয়াচোন অ, অলপ মানে মই তোমাৰ কি কয় নেমু পানী নিম বুলি ভাবিছোঁ একবটল
অ', অ', নেমু পানী নিব পাৰি।
তোমাৰ কি কিবা এটা চকলেট নিম চক চকলেট খাই ভাল পাওঁ মানে অলপ ডাৰ্ক চকলেট এটা লৈ যাম অ, চকলেট লৈ আৰু তোমাৰ দুটা বা তিনটা ইমান চকলেট নিম আৰু অলপ মান দেৰিকে বিচাৰিলে বিচাৰি যাম। এইবোৰ খাই ভাল পাওঁ মানে আৰু তোমাৰ মানে মই কেক নিম বুলি ভাবি চো আৰু তোমাৰ অলপ চানা নিম বুলি ভাবিছোঁ আৰু দুটামান মিঠাই নিম বুলি ভাবিছোঁ।
অ, পাৰি-পাৰি। মিঠাই নিব পাৰি ন' মিঠাইটো ধৰা একো নহয় ন' অপকাৰ নকৰে নহয় চাউল তাত ত'খামেই বাৰু তাতে চাহৰ লগতে খাব পাৰিম তে চাহৰ লগত কিবা পিঠা পিঠা বনাই নিব বুলি কৈছে। চাহৰ লগত কিবা পিঠ মানে অ, পিঠা বনাই নিব। মানে যোনে গাড়ী -গাড়ীখন যোনে ভাড়া কৰিছে। মানে তেওঁলোকে মানে ঈদ
দিছে।
ইডলি ভা ইডলি বনাই নিম। বুলি কৈছে সেইবিলাক বচ
মই ভাল নাপাওঁ। অ', হয়।
অ',
শুনিছ নে?
অ, শুনিছো।
অ', অ', নাই কি আমাৰ আমাৰ ভাগত হোৱাকে ধৰা সাতটামান লৈ যাওঁ নেকি?
নিব পাৰা।
অ, টিফিনত ভৰাই দিম আকৌ।
কি আৰ টিফিনত খাম আমি হয়নে?
অ আমি খাব পাৰিম নহয় সবকাকে খিয়াই দিব কাৰণ মানুহক কেনেকৈ আহিছে চবকে দিবা এ দিব পাৰি একো নাই নিম
পাৰি ভেৰি ভেৰি তাকে ভাবিছ তোমাৰ সেইটোয়ে কৰা ঠিক হ'ব চাগে দিয়া অ
উম, সেটোৱেকে কৰিম দিয়া বাদ দিয়া আৰু উম, অ। আৰু মানে কি ইচ্ছাও যাব নহ বহি কিবা এটা খাব মন যাব নহয়।
কিবা -কিবি চোবাই থাকিব বাদাম দিব পাৰি ন' বাদাম নে বমি হব নেকি?
এ বাদাম নিনো দিয়া
অ নাই শুকান বাদামতো যিটো এৰে এৰে খাই যায় সেইটো
বেছি মোৰ মতে খোৱা বস্তু দিব নালাগে যিমান পাৰা নোখোৱাকে যাবা। বেছি খাবও নালাগে ভৰি চাপত অলপমান খালে মানে পেটটো ভৰি থাকিলে হ'ল যেন গাত টো অনিষ্ট নহয় নহলে আৰু তোমাৰ ভেজাল হয় দিয়া কৰ'বাত দূৰত গলে। ধৰা দুই তিনি ঘন্টা ৰাস্তা ন ত অলপমান তোমাৰ ভেজ জাল হব পাৰে তোমাৰ যিহেতু লৰা যাব ল'ৰা গলেও সি অলপমান তাৰ যিহটো অভ্যাস নাই ইমান দূৰত্ব জেগালে যাবা সিও অলপ অসুবিধা পাব পাৰি দিয়াচোন।
নাই নাই সি নাই ইমান অসুবিধা তাকেই তো নে সিও অলপমান ধৰা ইমান দূৰলৈকে গৈ পোৱাও নাই দেচোন
সেইটোৱে তাৰো অলপ এইটো চাব লাগিব হয়নে?
চাব লাগিব চাৰিওফালে চাব লাগিব আৰু ওচৰৰ মানুহে যাতে অশান্তি নাপ পায় সেটো এটা ভাবিব লাগিব হয় নে নহয়?
অ অ তাকেইতো।
ওচৰত গহা মানুহে যদি অশান্তি নাপায়। বা এনেকে পাৰি যাব পাৰি
নাপায় বাৰু, কি অশান্তি পাব সৰু ল'ৰা এটাৰ পৰা ন'।
উম সেইটোৱে, চাহ ৰবাচোন ভাবি আছো কি কৰিম কি নকৰিম মানে কি আৰু অলপমান ভাবিব লাগিব নহ।
অ ভাবিব লাগিব, ভাবি চিন্তিয়ে কামটো কৰিব লাগিব নহলে অসুবিধাৰ সৃষ্টি হব।
ল'ৰা নিয়া কথা